হেল্ল'
শেৱালি।
অ', কোৱা।
কি খবৰ ভাল নে?
অ', খবৰ ভালে। কি কৰিছা?
গুৱাহাটীতে আছা নে?
অ', গুৱাহাটীতে আছোঁ এতিয়া।
অ', মইওঁ গ
তোমাৰ ভইচ টো কাটি গৈ আছে, কি কৈছা?
গুৱাহাটীত মই এইফালে যাব লৈছো।
অ আতচ্ছা আতচ্ছা, মই গৈছিলো আহ সেইফালে আহ মানে সেইফালদি আহোতে দেখিছো বাছেৰে আহোতে বহুত বহুত মানুহ হৈছে, তলৰ পৰা দেখিছো বাৰু। কিটো ওপৰত ওপৰত যোৱা নাই উম অ মানে ইমান মানুহ হৈছে। আ জাম হৈ গৈছে। এ তলৰ পৰা দেখিছো আৰু, তুমি গৈছিলা নেকি?
এ আজি যাম ভাবিছো। নিয়ম বিলাক জানা?
অহ, মই
এটা নিয়ম কৰিছে বোলে, ৰাতিপুৱা ৰাতিপুৱা পাঁচটা বজাৰ পৰা
হ হ।
সন্ধিয়া ছটা বজালৈকেহে তুমি তাতে যাব পাৰিবা।
অ আতচ্ছা আতচ্ছা।
তোমালোকে সেইফালেতো গাড়ী নিব নিদিব তোমালোকে কেনেকে যাবা?
খোজকাঢ়ি যোৱা হ'ব।
অ আচ্ছা, খোজকাঢ়ি গ'লেতো দুই তিনি ঘন্টা- টা লাগিব চাগে।
অ।
দূৰ দূৰণিৰ মানুহ আহিছে টো
অহ।
বহুত
হ হ হ, হয় হয় আৰু থাকিবা নে ঘূৰি আহিবা?
ঘূৰি আহিম, প্ৰতিষ্ঠানৰ বিষয়ে জানানে বনাইছিলে?
অহ মই অলপ চলপ জানো আৰু ভাল
থাকা অহ শক্তি পিতামাৰ উতৰ পূৰ্বাঞ্চলত এখ আছে নহয়।
হা হা হা হা।
কামাখ্যা আ চবেইতটো জানে এইটো কামাখ্যা মন্দিৰটো বহুত মানে হেৰি হয় বিখ্যাত হয়। কিন্তু আকৌ এটা কামাখ্যা মন্দিৰ আছে নেকি বাৰু, নে এটাই?
য'ত য'ত ভং বিলাক কৰিছিলে তাতে
অ আচ্ছা আচ্ছা আচ্ছা।
হা শাস্ত্ৰ মতে কোৰান
হু হু হুম মানে সুধিলো কিয় এই টপতোলিৰ ফালে মই এটা মন্দিৰত কামাখ্যা বুলি লিখা থকা দেখিছিলো সেইকাৰণে সুধি
হয় হয় হয় কামাখ্যা মন্দিৰ এটা আছে, কামাখ্যা তেনেকুৱা সৰু সুৰা মন্দিৰ আ ছে বহুত কেইটা আছে।
অ কিন্তু এইটোৱে চবতকৈ ডাঙৰ হয়।
হুম, হুম, হুম। হয় অহ গলে ভাল লাগে মনটো কি ন্তু ইমান ভিৰ হৈছে নহয় মানুহৰ, আহঁ সেইটোৱে মানে ভাবিছোঁ আৰু হা হা হা।
তাত কেদাৰনাথ কোৱা বা মাতা বৈষ্ণো দেৱী পোৱা বা সকলো বিলাকতো বহুত ভিৰ থাকেই আৰু জিবিলাকৰ ভিৰ তোৰ ইয়াতকৈ বহুগুণে বেছি।
হম হুম হুম। তুমি কি অকলে যাবা নে কাৰোবাক লৈ যাবা?
নাই মোৰ লগৰ যাব।
অহ।
তাপা বহুত কিজন যাব আমি একেলগে যাম ভাবিছো।
অহ।
তাকে
ঠিকা আছে গ'লে মনটো ভাল লাগে মোৰ কাৰণেও অলপ প্ৰসাদ লৈ আহিবা।
প্রসাদ দিলে ছাগে এতিয়া মেইন মুখ্য
অ' আচ্ছা আচ্ছা অ' নিদিয়ে নিদিয়ে অ' দুৱাৰ খুলিলেহে দিব অ' অ' অ'
ইতিয়াতো সদায় বন্ধ এতিয়া অম্বুবাচী যে আহ
অ' হ হ
এতিয়া দূৰ দূৰনি ভক্তৰ গন আহে সেই তাত দৰ্শন কৰে দৰ্শন মানে মুখ্য মন্দিৰৰ ভিতৰত প্ৰৱেশ নকৰে প্রৱেশ আঁতৰৰ পৰাই তেওঁক ৰ্দশন কৰে
হয় হয় মানে বহুত দূৰৰ পৰা মানুহ আহিছে মই দেখিছোঁ
সেইয়া আৰু যাবৰ মন আছিলে কিন্তু মোৰো গাটো ভাল নহয় সেইকাৰণে যাব পৰা নাই এইয়া আৰু যাব পাৰিলে ভাল দিয়াচোন
যাব পাৰিলে ভাল
ভাল কিন্তু মোৰ মানে গাটো অলপ বেয়া সেইটো কাৰণে যাব পৰা নাই
কি হৈছে আপোনাৰ
মোৰ প্ৰেছাৰ অলপ ল' হৈছে সেইটোৱে কথা আৰু আৰু খোজকাঢ়ি যাব লাগিব নহয় যদি মূৰটো ঘূৰাই দিয়ে সেইটো কথা
হয় হয় হ যদি প্ৰেছাৰৰ হয় প্ৰব্লেম আছে তেন্তে নোজোৱাই ভাল
হ হ হ হ গাড়ীত গ'লে কথাটো অলপ বেলেগ হয় খোজকাঢ়ি যাব লাগিব
পাহাৰ বগাওঁতে কমেও এঘন্টা দুইঘন্টা লাগিব
হ হা আৰু যদি তাতে গাটো বেয়া লাগে দিগদাৰ হ'ব হা হা হা হয়
খোৱা বোৱাটো ঠিক ৰাখা খোৱা বোৱাৰ ওপৰতে প্ৰেছাৰ
হয় হয়
ৰ্নিভৰ কৰে
হয় হয় অম্বুবাচিৰ মই ভিডিঅ' বিলাক চাইছোঁ ওপৰৰ ওপৰত গৈ যোৱা নাই বাৰু তলৰ পৰাহে দেখিছোঁ তলৰ পৰাই মানে দেৱীক প্ৰণাম জনাইছো কিন্তু ওপৰৰো ভিডিঅ' দেখিছোঁ মানে বহুত ভাল লাগে ৰাতিৰ মই সেইদিনা এটা ভিডিঅ ভিডিঅ দেখিলোঁ ৰাতি তোলা বহুত ভাল লাগে উম
মা কাখ্যাৰ ভক্ত বহুত
হয় আৰু হেৰি কিন্তু মানে আগৰ মন্দিৰটোতকে অলপ হয় আগৰ যিটো কামাখ্যাৰ এ মন্দিৰ আছিল অলপ দেখাত বেলেগ হৈছে নেকি
হয় আৰু এটা কথা
আপোনাৰ ভইচটো শুনা নাই কি কৈছে
কেমেৰা বিলাকৰো বহুত উন্নত হৈছে টো
অ হয় হয় হয়
অঁ, ড্ৰোন কেমেৰা লৈ আহে, ড্ৰোন কেমেৰা ওপৰৰ পৰা ফটো তোলে। আৰু বহুত ধুনীয়াকে আৱদ্ধ কৰে ফটোবিলাক।
হয় হয়।
কথাবিলাক তেনেকুৱা হৈ গৈছে, কেমেৰা বিলাকো ধুনীয়া হৈ গৈছে।
হয় হয়।
এতিয়া সেই আৰু মানে আমাৰ য'ত
আজিকালি মেকাআপ নকৰাকে কেমেৰা দ্বাৰা মেকাআপ কৰিব পাৰে তেনেকুৱা আৰু।
হয় হয়।
এই আমাৰ মানে কামাখ্যা মন্দিৰৰ কথা বিদে মানে বহুত দূৰৰ মানুহেও জানে তাৰ পৰাও আহে। টো বহুত মানে বিখ্যাত হয়, দেৱী মা কামাখ্যাৰ।
আৰু তাৰওপৰি এটা কথা মন কৰিছে নে যেতিয়া অম্বুবাচী হয় তেতিয়া বৰষুণ হয়। এইটো কথা মন কৰিছা নে তুমি?
হয় হয়, এইটো মানে প্ৰকৃতিৰ বস্তু হয়।
তোমাৰ ভইচটো মই শুনা নাই?
নহয় আহাৰ মাহত যেতিয়া হাত লাগে।
হয় হয়।
হয় কি কৈছা, মই শুনা নাই কি কৈছা?
নহয় মাটিৰ কাম কাজ আহাৰ মাহত যেতিয়া হাত লাগে।
হয় হয়।
হুম হুম।
আৰু
উম হয়।
উম, আচ্ছা কামাখ্যাৰ ওপৰত আৰু বগলা মন্দিৰ আছে নহয় জানো।
কামাখ্যাৰ গাতে লাগি আছে বগলা মন্দিৰটো।
অ, তাৰে ওপৰত আৰু এটা কিবা মন্দিৰ আছে নেকি?
বগলা মন্দিৰটো তাৰ ওচৰতে লাগি আছে হা, আৰু ওপৰ তে মা ভূৱনেশ্বৰী মন্দিৰ বু লিও এটা মন্দিৰ আছে, হা সেই মন্দিৰটো খুব ধুনীয়া মন্দিৰ।
হয় হয়।
তিনিটা মন্দিৰেই নহয়, বহুতকেইটা মন্দিৰ আছে ৰাস্তাত যাওঁতে এতিয়া আমি যাম যিহেতু শুনা পালো। আগৰ কামাখ্যা ৰাস্তাটো নহয়, কামাখ্যা ৰাস্তাৰ পোৱাৰ আগতে কিবা শিৱ এটা মন্দিৰ আছে, কি শিৱ মই নামটো পাহৰিছো।
উম', হুম, হুম।
সেই মন্দিৰটোৰ পৰা সোমাই যাব লাগে, আমি যেনে সাধাৰণতে আগতে যেনেকে যাওঁ চিধাকে হয় নে।
অ।
এচ ৰাস্তাটো পৰা ফালৰি কাটি এটা বেলেগ ৰাস্তাইদি সোমাই যাব লাগে।
অ আচ্ছা আচ্ছা।
সেই ৰাস্তাটোয়েদি গৈ আকৌ আগৰ আগৰ ফালেদিও যায়। অলপ ঘুৰি যাব লাগে, মোক কলে কথাটো।
হয়।
সেইফালে কি খোজ খোজকাঢ়ি যায়নে? সেইফালেও খোজকাঢ়ে নে কিবা গাড়ী চলে?
না চব চব ফালেদি খোজ কাঢ়ি যাব লাগিব, আৰু এটা কথা আছে নহয় আৰু এটা কথা আছে এতিয়া কামাখ্যা
হয় হয়।
পাণ্ডুৰ ফালৰ পৰাও যাব পাৰি, ধুনীয়া ৰাস্তা এটা আছে।
অ, আচ্ছা!
সেইটো নতুন ৰাস্তা, কিন্তু নতুন হোৱাৰ কাৰণে ভূমিস্খলন হৈ থাকে।
অ', আচ্ছা, আচ্ছা।
ৰাস্তাটো এতিয়া আকৌ খুলিছে বোলে মই আগতে আগতে গৈছো তিনি বছৰ মানৰ আগত, নতুনকে যেতিয়া মুকলি কৰিছিলে। ঠিক আছে, ঠিক আছে নহ'লে ৰাখ
ঠিক আছে তেনেহলে।
অহ।